হেল্ল'
অ কি কৰি আছা?
এয়া এনেই আছো তুমি কি কৰিছা?
এই সোমে আৰু এতিয়া মোবাইলকে চাই আছিলো।
অ', ৰাতি বেছি মোবাইল নাচাবা, ৰাতিপুৱা সোনকালে তেতিয়াহে উঠিব পাৰিবা।
অ' নহয় মই কি চাই আছিলো জানানে এই ৰাজস্থানৰ মানে চাইছো মানে ফুৰিব লগা জেগাত কি-কি আছে? যোৱাৰ কথা ভাবিছিলো মানে। এ' এতিয়ালৈকে তেনেকে বাৰু ভবা, মানে ভাবিছোহে। কেতিয়ালৈ যাম মানে অলপ এতিয়াতো অ' যাব পৰা অৱস্থাত নাই। সেই ৰাজস্থানলে। অ', সেয়াই, চাগে অক্টোব নৱেম্বৰ মানত অলপ ভাল হ'ব। নিকি, সেইকাৰণে মই মানে চাই আছো।
তেতিয়া চাগে বহুত ঠাণ্ডা হ'ব। মানে, অ', তাতো ঠাণ্ডা মানে হয় বোলে হা। যেতিয়া মানে ঠাণ্ডাতো পৰে। আমাৰ ইয়াত। ত' তাত মানে কেনেকুৱা ঠাণ্ডা হয় জানা, একদম বালিৰ ঠাণ্ডা, বালিৰ একদম পুৰা বতাহ বৰষুণৰ যোনটো ঠাণ্ডা সেনেকুৱা, বৰষুণটো নহয় মানে ঠাণ আৰু। পুৰা শুকান ঠাণ্ডা উম। আগতে গৈছা নে?
নাই যোৱা সেইকাৰণে চাইছো। মানে কি কি আছে চাইছো, ধেৰ পাইছো। এনেকে কেনেকুৱা কেনেকুৱা পাইছো কম নেকি, গোলাপ চহৰ বোলে পিংক চিট
অ', পিংক চিট, অ', পাৰা পিংক চিটি জয়পুৰক কয় ন হয়।
অ', তাৰ পিছত আকৌ, জয়পুৰত বোলে বিখ্যাত কিবা ৰাজপ্ৰসাদ এটা আছে। , ঐতিহাহিক দুৰ্গবোৰ আছে।
বহুত ধুনীয়া ধুনীয়া। তাত যে মহ মহল বিলাক যে আগৰ ৰজা দিনীয়, মানে ৰাজপুতৰ যোনবিলাক হেৰি ন', ৰজাদিনীয়া যেনিবা মহ হল বিলাক, সেইবিলাক পেলেচ বিলাক এতিয়াও বহুত ধুনীয়া ধুনীয়া হৈ আছে। এই সেইকাৰণেতো বহুতে ডেষ্টিনেচন মানে বিয়া কৰাই যে, তাতে কৰাই। মল, এইবিলাক ধুনীয়া, হা, পেলেচ বিলাক বহুত দামী, বহুত দামী এইবিলাক মানে ডাঙৰ ডাঙৰ
মোৰ ইমান ভাল লাগে, চহৰখন।
পিংক চিটিখন নে উদয়প
মই ফটো চাইছো এতিয়া, ভাল লাগিছে চোন চাই পেলাই।
উম উদয়পুৰ যাব পাৰা, উদয়পুৰ যাব পাৰা, উদয়পুৰত বহুত ধুনীয়া ধুনীয়া মহল আছে মানে, পানীৰ মাজ জয় তুমি মহল বিলাক পাবা। অ' বহুত ধুনীয়া তাৰ পিছত, মই যোৱা নাই কিন্তু মই মানে জিঅ'গ্ৰাফি পঢ়ি পিনে মানে মোৰ ভাল লাগে হাঁ, মানে ক'ত কেনেকে আছে
অ' সেইটো হয়, কিন্তু তাত খানা বোৰ বৰ মছলা ব্যৱহাৰ কৰে আকৌ তাহাঁতি চাগে ন?
মচলা মানে তুমি ঘিঁ বহুত পাবা তাত। ঘিঁ তেওঁলোক
অ' আমি ইমান আচলতে মছলা ব্যৱহাৰ কৰি পেলাই খাদ্য নে
নাখাওঁ হু, আমাৰ অসমীয়া খাদ্য বহুত চিম্ আমাৰ একদম দালি, ভাত একো একে মচলা নাই, সাধাৰণ হয়, হয়।
খাইছোঁ, মই তাৰ মানে খোৱাতো আগত চাই লৈছো কষ্ট হব নেকি বুলি, কৈছে তাত বহু ভূত জ জলা আৰু মানে মচলা ব্যৱহাৰ কৰে বুলি।
কেইদিনৰ কাৰণে যাবা?
অ' গ'লেতো ভালকে ফুৰিম বুলি ভাবিলে পাঁচ দিন মানৰ কাৰণে যাব লাগিব।
উম, সেইটো
বা তিনি চাৰি দিনৰ কাৰণে, তেনেকে।
এনেকে পাবা নহয়, তেওঁ তেওঁলোকক ধুনীয়াকে কৈ দিলেই হ'ল, যে আমাক এনেকুৱা টাইপৰ খাদ্য দিব, আমাক এনেকুৱা টাইপৰ খাদ্য নিদ
অ' সেইটো হয়, অ'। কৈ দিলে মানে নিদিয়ে বাৰু অ, আমি তাত গা বেয়া লাগি যা- ব, এনেকে যদি খাবলে
না উম। আমা, আমাৰ মেইন প্ৰ, মানে হেৰিতোট কি হয় জানানে প্ৰব্লেমটো? আমি অসমৰ মানুহে আমি মানে আমাৰ ভাত, আমি ভাত ভিত, ভটোৱা নহয় জানোঁ মানুহ-
অহ, সেয়াই ভাত খাওঁ।
খাওঁ আমি। ত আমাৰ কাৰণে আমি যদি চাউথ ইণ্ডিয়াৰ ফালে যাওঁ আমাৰ কাৰণে একদম বহুত ধুনীয়া হয়, কাৰণ সিহঁতেও ভাতে খায়।
ভাত খায় ন?
খায় দেই, ৰচম আৰু চাম্বাৰৰ লগত এনেকে সিহঁতিও ভাত খায়। কিন্তু আমি যেতিয়া ইফালে যাওঁ নৰ্থ ইণ্ডিয়া ফালে যাওঁ, লাইক- পঞ্জাৱ, হাৰ-
তাহাঁতি ৰুটিটো বেছিকে খাই ও।
অ খাই তেওঁলোকে। ঘেঁহুতো তেওঁলোকৰ মানে বেছিকে হয় ন।
অহ, আৰু তাহাঁতৰ প্ৰিয় খাদ্য বুলি ক'ব লাগিব ৰুটি।
ৰুটি, আৰু ৰুটিৰ মানে সিহঁতে আটাৰ ৰুটিটো খায়, খায়। তাত- চে আৰু ই ৰাগী বুলি কয় যে, ৰাগীটো বহুত ভাল হয়। তোমাৰ খাইদ মানে আমাৰ দেহৰ কাৰণে।
অহ, আৰু তাহাঁতৰ স্বাস্থ্যবোৰো ইমান ধুনীয়া। ন?
সিহঁতি, কাৰণ সিহতি প্ৰতি সাজতে ঘিউ খাব গাখীৰ- খাব। আমাৰ অসমীয়া মানুহ ঘৰত তুমি কি পাবা? আমাৰ গাখীৰ খাই, কিছুমানে খাই। সৰু পোৱালি খিনিক দিব গাখীৰ। কিন্তু আমাৰ যোনখিনি- মেইন মা-হঁত, দেতা-হঁত বা আমি। সদায় তুমি গাখীৰ খোৱা জানোঁ? নাখায়, কেতিয়াবাহে খাই। বোলোঁ কিবা, গাটো অলপ বেয়া লাগিছে। অ সেইটোৱে। কিন্তু সিহঁতৰ সৰুৰ পৰা ডাঙৰলে গাখীৰ খাব, ঘিউ খাব, আমাৰ ঘিউ- খালে কিয় খায়? পোলাও বনালে- ঘিউ অলপ খালে। হয় নে নহয়? ৰু- ৰুটীৰ লগত বা কেতিয়াবা বোলে খালে, সেনেকুৱা টাইপৰ কথা। মানে 'খাদ্যয় লৈ ভেষ' বুলি কয় নহয়, 'দেশ লৈ ভেষ'। সেইটোৱে আৰু। একো নাই, পাৰি যাবা দিয়া। ধুনীয়াকে তুম তেওঁলোকক ক'বা- বেছি মছলা নিদিবা বুলি। কিন্তু এটা কাৰণ চোৱা, তোমালোকে যিহেতু ফুৰিব গৈছা, হয়নে নহ- হয়? ত সেই জেগাটোৰ- সিহঁতৰ অথেন্তিক যোনটো মানে খাদ্য, সেই- টো তোমালোকে যদি-
এনে খাই অহ, খাইটো চামেই, কাৰণ গৈছোঁ ন ইমান দূৰৰ পৰা। যিমানে তাহাঁতি যেনেকে মছলা- দিয়ে নবনাওক। খাই চাবলে আমাৰো সোৱাদটো লবলে মন যাবই, সেইকাৰণে কম পৰিমণে খোৱা হ'ব। কিন্তু আমি কেবাত- দিনো এনেকে মছলা যদি খাই দিওঁ, আমাৰ পেটৰ- হ'ব পতক- কে। গা বেয়া লাগিব। সেইটো কাৰণে মানে পতককে- খাবও নোৱাৰোঁ। কমকে এনেই হোৱাত টো ল'ব পাৰিম আৰু।
উম, ঔষধ লৈ যাবা লগত।
অ, সেয়াই। ভয়ো লাগে আকৌ ন ইমান দূৰ জেগালৈ যোৱা হয় আকৌ যদি এনেকে বেমাৰে হয় আৰু কিনো জেগা চোৱা হ'ব।
মানে এইটো ক'ব আমাৰ শৰীৰটো এটা মেচিন নহয় জানো। তুমি এতিয়া চোৱা আমি সৰুৰ পৰা আমাক
গাটো বেয়া লাগে।
গাটো বেয়া লাগে পানী সলনি হ'লে
আৰু তাতে আমি ইমান দূৰ জাৰ্নী কৰো।
উম, কিহত যাবা ট্ৰেইনত যাবা নে, ফ্লাইটত যাবা?
ট্ৰেইনত যাব নোৱাৰি ৰবা কষ্ট বেছি হ'ব ট্ৰেইনত গ'লে।
উম।
কেইবাদিনো লাগিব নহয়।
বহো উম, লাগিব তিন চাৰি দিন মান লাগি যাব। আৰু ইয়াৰ পৰা ৰাজাস ডাইৰেক নাপাবা তোমালোকে দিল্লি যাব লাগিব চাগে, উম। দিল্লী পৰাহে তোমালোকে ৰাজস্থানৰ বাছ বা ট্ৰেইন যাব পাৰে অ, যদি
অঁ, তাহঁতৰ ড্ৰেছবোৰ কিন্তু বৰ ভাল লাগে আকৌ ন ৰং
অঁ, ধুনীয়া লাগে ন তেওঁলোকে যে ই হেৰি যে ঘাগৰা পিন্ধি পিনে যে ওপৰত যে এনেকে ডান্স কৰিলে এই ওপৰত যে মাতকা
অঁ, মাতকা ঘিটা লৈ থাকে অঁ।
অ, কি ধুনীয়া লাগে আৰু চাবাচোন এনেকে মাতকাতে কিছুমানে এনেকুৱা অ, উঠি
অঁ', উঠি পেলাই যে অ, নাচ না নাচোটো নাচে মই দেখিছো বাৰু, আৰু তাহাঁতি খুব ৰং চঙীয়া কাপোৰ মণি মুকুটা মানে খুব পিন্ধে ভাল লাগে মই ভাল পাওঁ।
ভাল লাগে। আৰু তাতে এই তেওঁলোকে এই, হা আৰু তেওঁলোকে জানা এই বগা ক়াৰা পিন্ধে তেওঁলোকে ভৰিত যে ভৰিত ক়াৰা পিন্ধে সেইটো কি বুলি কয় অঁ, এনেকুৱা মোটা মানে কিবা চিলভাৰৰ হাঁহ সেনেকে বনাই, আৰু ডিঙিতটো সেনেকে ক়াৰা পিন্ধে, হাততো পিন্ধে তেওঁলোকে। আৰু মানে তেওঁলোক অঁ মহিলা খিনিয়ে তেওঁ এনেকুৱা বগা বগা খাৰু একদম বাহুলে পিন্ধে। আমাৰ যেনেকে বাহুটোত লাগে যে
খিছো বাৰু ফটোত
অ' ভাল লাগে বাৰু দেখি পিনে কিন্তু ইমান গৰমত হয় নে তাত কেনেকে পিন্ধে মই মানে তাকে
অ' সেইটো হয় বাৰু আৰু মা হেৰি লৰা সকলেও বা পুৰুষসকলেওতো পাগুৰি মাৰি
উম পাগুৰি মাৰি আৰু তেওঁলোকৰ দা়ৰি বিলাক চাবাচোন একদম এনেকুৱা মানে পাক খুৱাই দিলে পাক খাই যায়। টাইপ হয় নে?
অ' ৰাজস্থানত কিন্তু বেছিভাগৰ কিন্তু ব্যৱস সায় ন তাহাঁতি ব্যৱসায়টোৱে মা
ব্যৱসায় ব্যৱসায় কৰে উ'ম। আমাৰ অস অসমৰ যে মানুহ মাৰুৱাৰী সম্প্ৰদায়ৰ মানুহবিলাক যে হয়নে নহয় চব তাৰ পৰাই আহা তেওঁলোকে।
অ' অ' শুনি আছো।
অ'। অ' অ' মানে তেওঁলোকেতো তাৰ পৰাই অহা এ কি বুলি কয় ইয়াত আমাৰ ব্যৱসায় আৰম্ভ কৰিবলে। হয় নে নহয়?
হয় -হয়।
সেইটোৱে উ'ম, উ'ম। ভালেই দিয়াচোন বাৰো আমাৰ গোটেই ভাৰতখন একগোট হৈ থাকিব এনেকে হয়নে নহয়। ইফালৰ মানুহ সিফালত গলে সিফালৰ মানুহ ইফালে আহিলে তেতিয়াহে সম্পৰ্কতটো থাকিব হয় নে নহয়। আদান প্ৰদান ভাষাৰ আদান প্ৰদান সং স্কৃতিৰ আদান প্ৰদান সেনেকেইয়ে হ'ব লাগিব।
আচলতে আমি আচলতে জেগাবোৰ চাবলৈ যাওঁ। এটা এটা নতুন তথ থ্যও গোটোৱা হয় নিজে দেখাওঁ হয়। চোৱাও হয় জনাওঁ হয় আনক ক'ব পাৰিম। কিবা এটা চাই আহিলে মানে। নিজে মানে চাই পেলাই ৰিচাৰ্চ কৰি কোৱাটো আৰু পঢ়ি পেলাই নেদেখাকে কোৱাটো বহুত পাৰ্থক্য বুলি ভাবো মই। নিজে যেতিয়া অ' চাই যেতিয়া সৌন্দৰ্য উপভোগ কৰি পেলাই আনক কোৱা যায়। সেইটো মানে আৰু বেলেগে হয়। নিজে পঢ়ি পেলাই কোঁৱাতকে।
সেইটোৱে, সেইটো বেছি শিকিবা তুমি জল্দি মানে শিকি যাবা, সেইটো বস পঢ়োতে তুমি মুখস স্থ কৰোতে টাইম লাগিব অঁ ঠিক আছে যেতিয়া মানুহে মানে কি জানা তুমি যেতিয়া বস্তুটো চাই পিনে তুমি সেইটো ভিজুৱেলাইজ কৰিবা ন।
অ' সেয়াই, আৰু লিখা কথাতকে লিখা খা খিনিতকে দেখা খিনি অলপ বেলেগ হয়। অলপ হ'লেও একে খিনিয়ে থাকে বস্তু অলপ হ'লেও এটা ডিফাৰেঞ্চ পোৱা যায়, নোপোৱা নহয় বাৰু।
তুমি চোৱা তুমি নিজে যেতিয়া চাবা বস্তুটো কোৱা।
কিন্তু এটা অধ্যায় মানে পঢ়ি পেলাই যদি আমি চাবলৈ যাওঁ নহয় তেতিয়া কিন্তু আৰু বেছি ভাল লাগে।
উম তেতিয়া বেছি ভাল লাগে, পঢ়ি যাবা তাৰ ৰাজস্থানৰ ওপৰত বহুত কিতাপ আছে। আৰু তুমি তাৰ ৰজাৰ দিনীয়া আগৰ পৌৰাণিক হাবেলী বিলাক দেখিবা সিহঁতৰ ড্ৰেছ পোছাক বিলাক দেখি কিবা
বহুত খাদ্যাভাস ঘৰৰ কথা গম পাম, সাজ পোছাক, লগতে তাহাঁতৰ ব্যৱহাৰ, পাতি
উদেয়পুৰখন চাবা, উদেয়পুৰ চোৱাকে নাথাকিবা মানে, সেইখন বহুত ধুনীয়া হয়। মানে পানীত ধুনীয়াকে মহ, মহল বিলাক থাকে তোমাৰ মানে বহুত ধুনীয়াকে তুমি ফটো উঠিব পাৰিবা।
অ', চাব লাগিব।
বহুত ধুনীয়া লাগে, বহুত ধুনীয়া আৰু কিবা কিবি হেৰি নেটত চাই ল'বা। কি, কি পাৰা মানে, জেগা আছে আৰু হা, তেতিয়া ভাল লাগিব তেত তেতিয়া মানে জানিবা, কোনখিনি টাইমটো তোমালোকৰ মানে কম লাগিব তেতিয়া।
কম লাগি ব, ন' অ', গোটেই খিনি চাই যাম বাৰু, আইটিনিএয়েৰ এখন বনাই যাম।
উম, উম ঠিকে আছে বাৰু ন?
উম, ঠিক আছে দিয়া হ'ব ৰাখিছোঁ।